কি কৰিছ?
এনেই আছো।
অ হ। কি খালি?
একো হোৱাই নাই এতিয়ালৈকে।
অহ কেইটা বজাত পালিগে?
উম দুটামান বাজিছিলে নেকি?
উম পালোহি বুলি ফনো এটা কৰা নাই যে।
এই ইমান গৰমত কি ফোন কৰি থাকিবি।
ওহহহহ উমমম ঘৰলৈ ফোন কৰিলি নাই?
নাই কৱা দেই কাওলে ফুনে কৱা নাই।
অ হহ তা পিছত কি কি কৰি আছিলি এতিয়া?
এনেই বাহিয়ত বহি আছোঁং।
গৰম কেনকা?
মজাহ।
এ হে হে আহে। উ প্ৰিয়াহেতি গ'ল?
উমহ।
আজি অকলে তই?
উমহ।
উম।
কি কৰিছ?
এনেই আছোঁং শুই আছোঁং। কি হে খাবি আজি?
একো নেখাঙে আজি।
ভাত নেখাওঁ নেকি ৰাতি?
উমহো।
কেলে?
এনেই।
উহু।
মেগী খাম।
অহ।
তইকা?
মই ভাত বনাব লাগিব। আজি কচু শাক বনাম বুলি ভাবিচুং।
অহ।
কচু, ঔটেঙা, দাইল এনেকে বনাম।
অহ।
আৰু কবি ভাজি বনাম।
উম।
ভাবিয়ে থই দিচুং এতিয়াই।
বনাই থাকগে ক লাহে লাহে।
এ নাই খোৱা বনাবালে ভাবিহে থৈছুং অকল। অ। ঘৰলে যাবি নাই তই?
কি?
ঘৰলে যাবি নাই তই?
নেজাও সবলা।
অহ। উম উম।
মই পোন্ধৰ তাৰিখে যাম।
পোন্ধৰ।
উম।
অহ। কেলে কিবা স্পেচিয়েল আছে নেকি? পোন্ধৰ তাৰিখে যাম বুলি কৈ দিলি যে?
কি?
কিবা স্পিচিয়েল আছে নেকি পোন্ধৰ তাৰিখে যাম বুলি কলি যে?
উম।
কি আছে? উম কিবা ত আছে।
একো নাই।
উ মো মাতটো ভালকে গৈছে নাই?
আহিছে।
অহ।
উফ অকলে আছ?
অকলে আসুং এতিয়া আহিব আও লগৰজনী।
উম।
তাৰ ডিউটি ছুটী হ'ব হৈছে লাহেকে।
অ।
আহোতেও টাইম লাগে যে।
উম।
তই বাৰু ক' ঘৰলে যাবি? মাক ঘৰলে যাবি না এই ঘৰলে যাবি।
দিয়া কলে যামকৌ
অ উম
কি কৰি আছ এতিয়া।
শুই আছো গা ধুলো চুলি ধুলো। এতিয়া ফেন চেন চলাই কিনি চুলি শুকোৱাই আছোঁ শুই শুই। আধাসোকালে আৰু
সিতো ৰুমৰ পৰা আহি কেনে।
উম।
ইয়াত ইমান গৰম লাগিছে অ।
কৈছোঁ ক কেলে গলগে সি থাকিব কোৱাহলও হ'ল ছোন আজি বুলি কৈছোঁ। লগৰ কেইজনীও নাই বুলি কৈছে সিহঁতি ঘৰলে গ'ল বুলি কৈছে। তাৰাপা কেলে নো মই কৈছোঁ উম যাগে নিজৰ ৰুমটো নিজৰ ৰুমেই লোকৰ ৰুমত থাকি ভাল নেলাগে। এইখন ডাইলগ দিছে সেনেকে কৈ কৈ গুচি গ'লগে কৈছোং ক ভোকহে লাগিছে দেই মোৰ।
হেল্ল'
বিস্কুটকে খাং
বিস্কুট কোনে আনিলে?
আনি থৈ দিয়া আছে যে। ভাত অকণমান খাই ল'বি দেই অকণমান আছে বুলি কৈ আছিলে মোক খোৱা নাই। উম। উম ৰুমত এনেই থাকি থাকিয়ে ভোক লাগে ন।
উম।
একো কৰাই নহয় এনেয়ে থাকো। উ
সেইকাৰণে ফুলি যায় আক।
উ ভোক লাগে কি খাং কি নাখাং লাগে ভাতকে খাং।
মই এতিয়া সেই কাৰোবালে ফোন এটা কৰিম দেই বুলি ভাবিছো
আহ তাৰপিছত।
তাৰপিছত তই কৰিলি ক।
আহ আজি এটাও হোৱাই নাই নেকি দিনটোত ফোন
উহো
উম
অথনি তাক
উম।
গধূলিকে কৰিম দেই বুলি কৈ দিলে
উম এতিয়া কৈ চাবি ক
কৈ চাব লাগিব
চব্জি একো কিনি নিনিলি
হম
চব্জি একো কিনি নিনিলি
উহোম
কছা ম
মই একো নিকিনোঙে
কেলে
এনেই মোৰ সেইখিনি বনাই থাকিব মন নাযায়।
তই যে বেলক চুস্তি দেই।
মই অকল আলু এটি ভাজি আ হৈ যাব।
ঈশ। ইমান সুস্তি মানুহ থাকে আওঁ। নিজে খাব লগাটো।
যিমান সোনকালে হয় আৰু আলুতি ভাজিলে তিপকে হৈ যায় যে।
সোনকালে হয় বাৰু, যেতিয়াও জানো আলু ভাজি লগত ভাত খাব মন যায় জানো। উম। মোৰ যে নাযায়।
মই অকল- আনিলে মানে কণী আনো কেতিয়াবা- নহ'লে মাংস আৰু একো শাক নানো।
অকল কণী আলু।
কণী, আলু, মাংস।
আৰু মেগী।
উমঁ চাৰিটা। তাৰ বাহিৰে মই একো নাখাওঁয়ে।
উমঁ। খাবলৈ মন যায় বনাবলৈ সুস্তি ক ন।
উমঁ বনাবলো- সুস্তি নহয়। মোৰ দোকানলৈ গৈ থাকিব মন নাযায়।
উমঁ উমঁ ওলাই আহোতে লৈ যাব লাগে ক।
মই নোককে অনাম।
উম হ'ম। সদায় একে কেইটা বস্তু খাই খাই আমনি নালাগে আও?
নালাগে দেই।
উম।
বেলেগ ষ্টাইলত বনাম।
উম উম উম উম।
তাতে এ নলাটো যে
উম
ছে ইমান গৰম উঠে আকৌ মেচিনৰ শব্দটো আহি থাকে একদম
হু'ম হুম।
বেছিয়ে গৰম উঠি যায়।
উম।
এতিয়াও আকৌ বাজিয়ে আছে।
ইমান দেৰিলৈকে বনাই আছে নেকি?
উম এৱল বতৰতো ঠাণ্ডা হৈছে যে সেইকাৰণে আকৌ এতিয়া বনাইছে সপায়।
অহ আকৌ সেই গৰম গাপটো আহে।
উম।
অ'। উম।
হ'ম।
গাড়ী পাহৰি যাব পাৰিছে জানো?
উম নাইপৰা।
ভাত কেলে ইমান দেৰিকে ভাত খালি এতিয়া ভুক লাগিছে ক। পকাছ লগত কথা পাতি আছো কি ক'লে কিহৈছে। ইয়াৰ পাতি চো ৰ। উ হু হু হু হু।
ও হ।
গা ধুলি গে নাই গৈ কিনে?
অহ আহিলো আও গা ধোলো।
উম। এনেই গল আও আহিলেগে এনি গল আও আহিলেগে। দেঅ দেৰ ঘন্টা। বাকী তো মাক কেইজনী আছে নাই?
নাই।
উম।
দোকান লে গৈছে।
উম।
মই ফোন কৰিম।
হুম।
মই ফোন কৰিম।
কৰিবি ক ৰ নাই হোৱাচোন।
হে হে।
অকণমান দেৰিকে ফোন কৰিবি আকৌ।
উম।
তাই নবা আহে ইজনলে মাৰিল।
হি এতিয়া হি এতিয়া। ভাতো বনাব পাই নহয় ৰাধনী মানুহ।
আগতে ফোন মাৰিক এনেকে হেৰি গত এবাৰ।
উম।
উ। তেনেকে। তাৰপিছত এ চান সেই বাগজানক তালো ফোন মাৰিব পাৰচোন।
হুম। তই গলি নাই।
কলে।
যাম কৈছিল যে।
ৰুম চাবালে। উম গলো তাক ফোনে নকৰি লোং।
পঁচিশশ টককা ৰুমটো যে।
উম।
এই উপৰ পিনে হেৰি আছিলে নাই চিলিং আছিলে নাই।
এনেই কাপোৰ টিৰ পালৰ আছিলে।
সনেকুৱা আছিলে ন।
উম।
সেইটো ৰুমো ইমান গৰম নহব খোৱা খা।
গম নহ'ব বতটো কিন্তু আন্ধাৰ হ'বক।
উম এনেকুৱা চলাৰ লাইট জ্বলাব লাগিব ক।
উম।
ৰুমটো ভিতৰত সোমাই গলে পোহৰ হয় যে সেইটো জ্বলাব লাগিব
উম মাহুৰ কালৈ দেখা নাই যে আজিলেকে
মবাইলত চাবি ক মানুহটো সোমাই গলে পোহৰ হ'ব মানুহটো নোসোমালে আন্ধাৰ হব
উম সেনেকুৱা লাইট মই দেখা নাই দেই চাব লাগিব।
যদি তাত পানী চানী নহয় কিন্তু ভালে হ'ব দেই এজাতিকে ন।
ভাল হ'ব হোৱাটো কিন্তু ইমান চাপ চাপ যে।
নহয় থাকিলে মানে যেতিয়া থাকিবি নহয়। তই ৰুম কেইটা চিজিল লগাবি তেতিয়াহে ধুনীয়া দেখিব।
সেইটো হয় বাও।
এতিয়া অকল খালি ৰুম।